বন্ধু তোমাৰ কথা মনত কৰি আছিলো মই।
তোমাৰ কথা মানে মই তোমাৰ কথা মনত কৰি আছো, এটা আমি এক কাম কৰো আহা আমি এতিয়া বেনাই আমি মানুহ এটা বনে বহি আছো। ছো, কিবা এটা বিজনেছ আৰম্ভ কৰো বাণিজ্য কিবা এ
এনেকুৱাই হয় জানাই নাই, পৰীক্ষা শেষ হোৱাৰ পাছত যেতিয়া কাম বন একো নাথাকে। তেতিয়া মূৰলৈ অকল পইচা পইচা পইচা আহে কথা অকল মূৰলৈ অকল পইচা আহে। ক'ৰ পৰা পইচা কামাব পাৰিম, ক'ৰ পৰা মান ভাল এটা কাম পাম। কৰ পৰা আমি সদায় তোমাৰ হাজাৰ হাজাৰ টকা পাম। সেইবোৰ কথা মনলৈ আহে আৰু তুমি যে কথাটো কৈছা বিজনেছৰ কথা ব্যৱসায়। কি ব্যৱসায় কথা ভাবিছা কোৱাচোন?
ভাবিছো আমি মম দুকান খোলো এটা।
ম'মৰ দোকান ম'ম' বিজনেছ অঁ, খোৱা লোৱাৰ কথা তুমি জানা। খোৱা লোৱাৰ, বিজনেচ যোনে যোনে কৰি আছে নহয়, সেইটো কেতিয়াও তেওঁলোকৰ লচ নহয়। হ'ব পাৰে তেওঁলোকৰ লাষ্টত যে খোৱা কিছুমান যে সিহঁতৰ বেকাৰ যায় বিক্ৰী নহয়। সেইটো বেলেগ কথা। তুমি ঠাই চাই কেনে যদি বিক্ৰী কৰা। তেনেহ'লে ভাল হ'ব য'ত মানুহৰ বেছিকৈ ভিৰ হয় তিনআলি বা চাৰআলি জাগা বিলাকত বা ব্ৰিজৰ তলৰ সিপিনে জাগাত য'ত বহুত গাড়ী আহা যোৱা কৰে তাতো ভাল চলিব
মানে মই তাক তাই এটা মম' নতুন ম'ম' এটা বনাম বুলি ভাবি আছো মই চবে চাওক গাহৰি ম'ম' আছে চিকেন ম'মো আছে
চিকেন আছে চিকেন আছে ভেজ ম'মো আছে ভেজ আছে মাটন আছে
ফিচ ম'ম নাই
ফিচ ম'ম ওৱাও ইয়া ফিচ ম'মটো ভাবিছা তুমি কেনেকৈ মানে বনাব লাগিব কিবা আইডিয়া আছে আৰু
একেই ধৰণৰ খালি এতে আমি কি কৰিম ফি এ ফি বালে মাছৰ আমি ইন ইনকা মাছ লম যে কাটা একদম নাথাকে সেবোৰ মাছ আমি বাছিম ল'ব লাগিব কাটাবোৰ ওলাই কেনে তাতে পিছৰ অকল ফিলিংটো ভৰাই কিনে বুজিছ না সেয়া তেনেকা তোমাৰ এ এইটো চিকেন বা সেয়া বনাই
অ' ওৱাউ এটো তো বিজনেছৰ আইডিয়াটো ভালে আছে এনেকুৱা মানে আমাৰ তাতে পইচা কিমান যাব পাৰে কিবা গণনা কৰিছা নিকি গনিছা
এনে এতিয়া আমি এনে সৰুকে আৰম্ভ কৰো মানে তোমাৰ এনে চল এটা এ আমি ভাড়া চাড়া নলও মানে এতিয়া তোমাৰ আমি টাৰগেটতো আমি সোনকালে আৰম্ভ কৰি আছো সফল হ'ব নহ'ব আৰু গম নাপাওঁ ইতা আমি এনেই ৰাস্তাতে ঠেলা ঠেলাৰ দৰে থাকে ন এ ঠেলা নহ'লে ঠেলা নহ'লে আমি এ এই যে তোমাৰ ৰিক্সাৰ দৰে আগত এ আইচক্ৰীমৰ দো ৰেংক চেপত থাকে
অ' হয় হয় অ' সেনেকুৱা দোকানৰ নিচিনা সৰু সৰু ঠেলাৰ নিচিনা ন এতিয়া চকা দিকিনে এটা জাগাৰ পা আৰু এটা জাগাত যে লৈ যাব পাৰি
অ' সেনেকে মানে তে আমি সুবিধা হ'ব এটা জগা আন জাগা যাৱা যোৱাতে
কিন্তু এটা জাগাত বহিলে ভাল নহব জানো মানে এটা যদি নিৰ্দিষ্ট এটা ঠাই যদি আমি বহি থাকো তাতে যদি থাকো মানুহে বি কে বনাব মানুহ চাব যে এইটো লকেচনত যাব লাগিব আমি ফিচ ম'ম' খাবৰ কাৰণে মছৰ ম'ম' খাব- কাৰণে
অ' সেইটোতো গমেই পাও সেইটো দিমেই এটা জাগাতে দিম কিন্তু হ'ব পাৰে মিনিষ্টাৰিলেটি কামবোৰ হৈ থাকে নহয় তোমাৰ এতিয়া ৰাস্তা চিটবোৰ ওলাই সিহতে যা আহিব বা খুলিব নিদিয়ে তেতিয়া আমি ত সহজে আমি সেটো গুচাব পাৰিম নহয় আৰু বেলেগত দিব পাৰিম তেতিয়া
ঠিক কৈছা আজিকালি সময়ত মানে বহুতে এইবস্তুটো নাভাবে যতে মানে এনকা দো কাণ কিছুমান লৈ লয় ডাঙৰ ডাঙৰ বক্সৰ নিচিনা মানে গাড়ী নিচিনা নলয় সেইবোৰ মানে তোমাৰ কি হয় বেলেগ এটা গাড়ী মাতি কিন্তু তাতে উঠাব লাগে তাৰ পাছত সে টো লৈ যাব লাগে সেনেকুৱা কাম হৈ যায়
আমি উ এ ট্ৰাক যে ট্ৰা ট্ৰাকত দিব পাৰো মানে এই কিচেন কিচেন কিচেন কিএ ট্ৰাক যে আমি তাতে অকল ফিচ ম'ম' আছে তোমাৰ চাওমিন
হুম
অ ফিছৰ
মানে এটা ট্ৰাকত আমি বস্তুটো মানে বহুতকেইটা ডিজাইন কৰি ল'ম তাতে একেলগে বহুত কেইটামান দোকানে বনাই দিম ট্ৰে ট্ৰাকটো চলি থাকিব গাড়ীটো চলি থাকিব
অ তেতিয়া আমি গাড়ীটো সহজে য'ত ত'ত খুলিব পাৰো মানে মানুহবিলাক আমাৰ ওচৰত আহিব যদি নাম জানে
তো ভাব ন মানে কি হব এইটো তোমাৰ খৰচাটো যে আমাৰ অলপ বাঢ়ি যাব। মানে তোমাৰ পেট্ৰলৰ খৰচ কিছুমান থাকে ন। পেট্ৰলত আছিল এইফালে ড্ৰাইভাৰ কোনোবা চলাব লাগিল। তাৰ পিছত গাড়ীটো চলিলে যে বস্তুবিলাক হিলি কেনে পৰি যাব পাৰে ভাঙি যাব পাৰে সেইবিলাক ইচ কিছুমান বস্তু বাঢ়ি যাব।
তে মিউক তেনে ওষদ থেলাতে আৰম্ভ কৰো তেনেহলে।
উম সেইটোৱে হয়। দচ পোন্ধৰ হাজাৰ হ'ব নেকি বোলে সদায় যদি চাব যোৱা আৰু সদায়েটো চাগে লাগিব ন পাঁচ হাজাৰ টকা মান
এনেই বনোৱাতোত আমি ছি নালাগে এই তোমাক দুই তিনি হাজাৰতো হৈ যাব তোমাৰ এনে আৰম্ভ আৰম্ভ কৰিম সৰুকেই মানে তো তোমাৰ- আমি অকল চিকেন ৰাখিম ফিচ ৰাখিম আৰু ভেজ ৰাখিম তেতিয়া আমাৰ আমাটা অপচন থাকিব ন বস্তুটো।
ঠিকে কৈছে ঠিকে কৈছে। এই ব্যৱসায়ত মানে কেনেকৈ পইচাটো আৰম্ভ মানে ভালকে লগাব লাগে আৰু কম পইচাতে ভাল মানে পইচা অৰ্জন কৰিব লাগে উ উপাৰ্জন কৰিব লাগে। এইটো বস্তুটো ভাবাটো বহুত ভাল তুমি ভালেকে দিছা।
সেইটো ভায়েল এৰিয়া নহয় এতিয়া সৰু তুমি এটা কাম কৰো তুমি পাঁচ হাজাৰ লগোৱা মই পাঁচ হাজাৰ লগাও আৰু বাকী ডেইলিটো টো সেইটো আমি লাহে দিহে কৰি লম পিছত মানে আমি খেলাটো কিনো।
খেয়াটো কিন কৈত হয় থেলা সেনকা থেলা মানে দোকানত আজিকালি বনাই দিয়ে ন চাগেতো কলে মানে মানুহক অৰ্ডাৰ দিলে চাগে ধুনীয়াকে লোহাৰ দোকানত হক
অঁ সেইটো মানে অঁ বনাই দিব আমাক এইটো তুমি তামান তেংকো কৰিব পাৰিম দুটা খেলা দিব পাৰো
দুটা দুটা টিম দুটা টিম কি এই পইচা পইচা লাগিব বহুত নহয়।
মানে চোৱা তেতিয়া তুমি কি কৰিব পাৰিম এতিয়া আ তুমি হ'লা আমি এটা জেগাতে গোটেইখিনি বনাম এটা এটা জাগাতে লৈ কেনে। তোমা ঘৰত বা কোৱাবা ঘৰ যোনটো ওচৰ হ'ব তাতে বনাই কেনে আমি তুমি তাতে যা টা জাগাত যাবা এটা মজাৰ দি তে মানে চাম
আচল বস্তুটো নহয় আচল কথাটোতে এইটো হ'ব ন মানে প্ৰথমতে আমি এটা কিবা এটা আৰম্ভ কৰিব লাগে। কৰো কিবা এটা পইচা দি কেনে অলপ পইচা দুজনে মিলাই কেনে যেতিয়া আৰম্ভ কৰিলো তাৰ পৰা যেতিয়া পইচা হ'ল তেতিয়া আমি লাহে লাহে নিজৰ কি কয় এইটো ফ্ৰেঞ্চাইজি বুলি যে কয় নিজৰাত তাবা ব্ৰেণ্ড বনাই ললো সেইটোও ফ্ৰেঞ্চাইজি বেলেগ মানুহক দি কিনে আমি চলাব দিলো। তাৰে পৰা আমি মান্থলি মান্থলি এটা ভাড়া ললো। বা ডেইলিৰ এটা ভাড়া ললো হয় কি নাই।
অই নাই নাই তুমি ঠিকে আছে। পাৰা যায় ত নামটো কি ভাবা নামটো কিবা এটা দখা নাম এটা দিব লাগিব নহয় কি ভাবা কি ৰাখা যায়।
তোমাৰ এই অঁ পিচ- তুমি কৈছা না মাছৰ মোমতে সেনেকুৱাই কিবা এটা লাইক কিবা ইউনিক নাম কিছুমান ভাবিব লাগিব। কাৰণ পোষ্টাৰো বনাব লাগিব তো। ধুনীয়া ধুনীয়া যাতে মানুহে চাব আৰু। কি মোম, ফি মম'।
বা তই ফ্ৰী ন হব ফ্ৰী বুলি ভাবিব চবে বিনামূলিয়া বুলি ভাবিব সেইটো এটা কথা।
অ নাই নাই ফ্ৰীম মতে দিব নোৱাৰিম তুমি ফিচৰ লগত নামটো ৰাখিব লাগিব।
উম এ মা মাছৰ সৈতে মম'।
উম। মাছ ম'ম' মাছ ম'ম'টো বেলেগ হৈ যায় দেখোন। চিকেন ম'মো নামবিলাক ঠিক আছে চিকেন ম'মো হৈ গ'ল এইফালে তোমাৰ। ভেজ ম'ম' হৈ গ'ল কিন্তু এইটো ফিচ ম'ম'টো তোমাৰ অ এইটো দিব পাৰি। সেইটো নামটো অলপমান ভাবিব লাগিব কিন্তু কিন্তু আইডিয়াটো ভাল আছে। ইয়াৰ বিষয়ে ভাবিম বুজিছা কেইটামান নাম মানে ভাবিম অলপ অনলাইনত। চাম নেকি গম পাইছা ন। অ অনলাইনে চবে গুগলত চাচ কৰি কেনে।
নাই তুমি এ আ। আইয়া দিছু কথা আমি বনাই কেনে খাব লাগিব নিজে খাব পৰা অৱস্থা হ'ব কেনে আমাৰ।
তাৰপৰা অৱস্থা হ'ব প্ৰথম মানে কি আটা খিনি গোটেই খিনি ভালকে যদি মাখি লও। তাৰ পিছত মাছখিনি আমি কি কৰি ল'ম মিক্সিত যে মিক্সিত যদি আমি যদি গুড়া কৰি দিওঁ ন মাছ। কিনি ভাজাৰ পাছত গম পাইছা। ভাজি কেনে তাৰপিছত সেই মাজৰ কাটাটো ওলাই দিলো মাজৰ মাজৰ। কাটাটো ওলাই দিলো বাকিখিনি যদি আমি যদি এয়া মিক্সি মাৰি দিওঁ তেনেহলে গোটেই কাটা বোৰ গুড়ি হৈ গ'ল। তেতিয়া আমি বু।
কিন্তু মানে কিন্তু আমি মিক্সি কৰিব নোৱাৰো এ। অ টেষ্টটো আহিব ন গেলি যাব কিন্তু টেষ্টটো আহিব ন মাছ হলেও মিক্সি দিলে মই। মা মাংসৰ পিছত গলিো নাযায় তোমাৰ কিছুৰ মাংসখিনি।
সেইটো বেয়া নহয়নো। তোম মাংস্তু তোমাৰ গোটা থাকে কিন্তু মাছসু তোমাৰ এনেও গোটা নাথাকে তুমিদি ক। কটাওলোৱা তমাৰ সেইটো এনে সৰু সৰু গুৰি গুৰি নিচিনা হৈয়ে যাব হয় কি নাই।
আটা দিব নোৱাৰে ভ মম মম খাই আছে আটা ফচি গ'লো বোলে।
আৰু আমি। আমি ইয়াতে এটা বস্তু কৰিব পাৰো ইয়াতে কিছুমান মানে আমি স্পেচিয়েল মছলা বা চাটনি ৰাখিব পাৰো। যিটো মানে খাই কিনে আৰু ভাল লাগিব বেলেগ ম'মতকে বেলেগ।
ককনা চাটনি কিনেব।
পকৰা চাটনি, নাৰিকলৰ চাটনি, চাম্বাৰ চাটনি বুলি কয় নেকি এইটোক নে ধচ।
এইটো মানে সেইটো তোমাৰ চাউথৰ পৰাই কিন্তু আমি এইটো মাছৰ লগত ম'ম' লগত কেনে লাগিব।
ভাল লাগিব পালিব দিব পাৰি।
অ।
আমাৰ অকল মানে খৰচাটো কমত আমাৰ পইচাটো বেছি আহিব লাগে এটা এটা প্লেটৰ দাম কিমান ৰাখিবা। কেইটা ম'ম' কেইমান দাম।
যে আমি চাওঁ মাছ মাছ কি মাছলো সেই মাছ।
কি মাছ আজিকালিতো বজাৰত বেছিভাগ ভাঙন মাছে চলে দেখোন। অলপ মানে লিছে তাত উম। বা ক কাটৰ মাছ লব পাৰে কাটৰ মাছৰতো কটাই না থাকে।
অ এতিয়া সেইটো লওঁ কেনে এইটো দাম কিমান হ সেইটো হিচাপে তোমাৰ। ষাঠি যিমান পাৰো ষাঠি সত্তৰ টকাৰ ভিতৰত ৰাখিব লাগিব আৰু।
ষাঠি টকাৰ ভিতৰতে ষাঠিটকাতো তোমাৰ চিকেন ম'মো আহি যায়।
সেইকাৰণে তাৰ মানে হয়তো টকাৰ ভিতৰতণ আনিব ৰাখিব লাগিব।
অ সেনেকুৱা ৰাখিব লাগিব ঠিকে কৈছো ছয় পিচ ম'ম' পাঁচ পিচ মম' ৰাখিব লাগিব।
বা চাৰি পিচটো মতলব নাই সেইটো মানে। আমিই, ফিলিংটো বেছি দিম এতিয়া, মাছটো অলপ কম দিম।
মই এইটোছো মানে ম'মৰ লগত, আমি চাহৰ অলপ চাইত অলপমান চাহ লগাই দিম। যাতে মানুহে চাহটোও যাতে খাব পাৰে, যদি ইচ্ছা কৰে মমৰ লগত চাহও খাব সিহঁতে ন,
ম'ম আৰু চুপ হে খায়। ম'ম লগত চাহ নাখায় দে, চুপ খাব চুপহে খাব।
চুপতো এনেও ম'মৰ লগত আছে, চাহ নহ'লে কিবা পকৰি, বা কিবা ব্ৰেডৰ নিচিনা সৰু- মুৰা লগাই দিম চাইডত। যদি
সিটো‌ বেলেগ, বেলেগকে লগাব লাগিব।
বেলেগে লাগিব নাই অ, ঠিকে কৈছা, নাই কৰিলে এটাই কৰিব লাগিব যো দুটা, তিনিটা একেলগে কৰিব নোৱাৰি।
উম, মানে তোমাৰ এতিয়া, আমাৰ চবফালে মিলাব দিগদাৰ হ'ব ন, অলপ।
চব পিনে, আৰু এনেকুৱা বিজনেছ কৰিলে, তোমাৰ চৰকাৰক কিবা পইচা দিব লাগে নেকি?
এ, নাজানো গম নাপাও দেই, মই সুধিব লাগিব, মুখৰ পৰা।
সেইটোয়ে মই ভাবিছো, কাৰণ উম, উম, কোৱা, কোৱা।
দোকানতে ম'ম' দোকান দি, তেখেত সুধিব লাগিব।
অ, ঠিকে কৰিছা, সুধিম মই এইফালে সুধি চাম। কাৰণ আজিকালিতো ৰাস্তাৰ চাইদত চ'ব, সকলোৱে, সকলোৱে দোকান দিয়ে সকলোকে কি এলাও কৰে নেকি? দোকান দিয়া তোমালোকে। কিবাতো কৰে ন, সিহঁতে কাগজ পাতি কিবাতো বনাই চাগে।
অ, মিউনিচিপালিটিৰ পৰা কিবা লয় চাগে।
বাকি গম নাপাওঁ এতিয়া।
তাকেইতো বাকী তোমাৰ ডাষ্টবিন ভালকে মেইনটেইন কৰিব লাগিব, লেতেৰা-চেতেৰা নহওঁক জেগাখিনি।
অ, আৰু তোমাৰ, চলপ চাব, লে, চাফা ৰাখিব লাগিব মানে জোগা খিনি।
ঠিকে কৈছা, চাফ- চাফ চিকুণকে ৰাখিলে তেতিয়া ভাল হ'ব।
মানুহ তেতিয়া ভালকে আহিব, আৰু বহা যেগা ব্যৱস্থা কৰিব লাগিব আমি কিবা এটা।
বহা যেগা ব্যৱস্থাটো কৰি দিম বাৰু। ত, অসুবিধা নাই, কিবা এটা ব্যৱস্থা হৈ যাব ভাল, ভাল আমি চেয়াৰ লৈ আনিম। কিছুমান মানে একোল কিছুমান প্ৰফেচনেল দেখাত লাগিব, ৰেষ্টুৰেণ্টৰ নিচিনা।
অলপ আৰু ঠেলাতল ডিজাইন দিব লাগিব, অলপ মানে এনিমি-চেনেমি এট্ৰেক। এট্ৰেক কৰিব কাৰানে।
ধুনীয়া এই ফিচৰ কিবা এনিমেল বা কিবা লাইট- চাইট লগাম ধুনীয়া
অ, দিয়া তে, মো, কালি আৰু বাকী কথাবোৰ কালি কম দিয়া, তোমাক
ঠিক আছে দিয়া, কালিয়ে মানে আমি চাম আৰু দোকান বিলাক ক'ত কি কি দিব পাৰি। ঠিক আছে।